হেল্ল', অ', নমস্কাৰ নমস্কাৰ দাদা কি খবৰ আপোনাৰ?
এই ভালে আছো দিয়ক বব বব
হয়, হয়, এ ভালেই, ভালেই, ভালেই, আপুনি আপোনাৰ খবৰটো পাই ভাল লাগিছে আপুনি বোলে নতুনকে বোলে- পালে বোলে
হয়, হয়, পাইছো পাইছো
হয়, আপুনি কোনটো ডিপাৰ্টমেণ্টত পালে
ইনকম টেক্স
কোৱা বা ভালেই দেখোন আপোনাৰ
অ', ধন্যবাদ, ধন্যবাদ, আপুনি আপুনি খবৰটো ক'ত পালে?
মই খবৰটো মানে, হে আপোনাৰ বাতৰি কাকতত পালো
পালে নেকি?
হয় হয় বাতৰি কাকতত দিছিলে যে। তাতে হয় হয় যাম যাম হয় হয় যাম বাৰু। মিঠাই-চিঠাই থ'ব বাৰু অ ভাতকে খাম বুলি ভাবিছো।
অ আহি পাৰিব ভাত খোৱাকৈ আহিব।
ভাত খোৱকে যাম ন, এ ঘৰৰ স সকলোৱে ভালেই বাৰু, কিন্তু মানে এতিয়া গম পালে আপোনাৰ খবৰটো পাই পেলাই সকলোৱে খুবেই ভাল লাগিছে, চবেই নিঠৈ আনন্দিত হৈছে।
খুৰা-খুৰিক মোক প্ৰণাম জনাব।
অ হয় হয় মই নিশ্চয় নিশ্চয় মই জনাম দেই।
হয় আপোনাৰ ভাইটি সব
হয় হয় আমাৰ ইয়াৰ কথা ভাল আমাৰ ই আৰু আপোনাৰ এটা আৰু কি ক'ব আৰু। বলত গৰুহে হৈছে একো নকৰে কাম-চাম। আপোনাৰ আহি মানে পঢ়া শুনাও নকৰিলে ন।
হয় হয় হয় এ লাগি থাকিব দিয়ক।
এ আপোনাক কি লাগিব আপোনাক ক্লাছ টেনলৈ পঢ়িলে তাৰপিছত যি আপোনাৰ আৰু এইবিলাক খেতি মাটি নহ'লে হাজে চাজিৰাকে কৰিবলৈ যায় আৰু বুজিছে, সেয়াই আৰু এতিয়া কি ক'ব আৰু কলেও নুশুনিলে যিহেতু আৰু। চাবচোন বাৰু সৰু সুৰা চকীদাৰ পচ হলেও ন
বেলেগ কাম থাকিলো, তাৰ মানে আপোনাৰ মেট্ৰিক পাছ আৰু সি।
অ হায়াৰ ছেকেণ্ডাৰী পাছ নহয় জানো? হায়াৰ ছেকেণ্ডাৰী পাছ নহয় জানো?
নহয়-নহয়-নহয় হায়াৰ ছেকেণ্ডাৰী নহয়, আপোনাৰ মেট্ৰিক দি আপোনাৰ পঢ়া বাদ দিলে বুজিছে।
অ হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰি ল'ব দিয়ক বুজিছে।
তাৰ বয়স আপোনাৰ এতিয়া আপোনাৰ অননুমানিক
বিশ বছৰ। বিশ বছৰ এই তাই আৰামছে বুজিছে এ পাৰিব পাৰিব তাৰপাছতে আৰু মই হইটো মই কৰি দিম বাৰু চিন্তা কৰিবলগীয়া কথা নাই। এ হ'ব হ'ব। অ নিজৰ ভাইটি আৰু দিয়কচোন।
হয় হয় হয় এতিয়া বাৰু এতিয়া কি কৰিবলৈ গ'ল। ৰোৱনী লাগি আছে আগতে সেই ভাত ভাত দিবলৈ গ'ল বাৰু, এ কষ্ট কৰে কৰে সেইটো হয় বাৰু হেইটো কবলগীয়া বাৰু। এতিয়া আমাৰ এতিয়া আমাৰতো অসুবিধা এতিয়া আমাৰ নিজৰ নিজৰে গৰু আছে, এতিয়া গৰু দি পেলাই আপোনাৰ হাল বায়, আমাৰ ট্ৰেক্টৰ নলগাই বুজিছে। হয়। আপোনাৰ কাহ হৈ আছে হৈছে নেকি। হয় আপুনি হেৰি কৰিবচোন তুলসী পাত যে
হয়।
তাত আপুনি দুটা জালুক দিব, জালুক দি পেলাই তাত সেইখিনি এই বোলো ভালকে পিচিব তাত লং দুটাও দি দিব, পিচিব পিচি পেলাই ৰব পিচিব পিচি পেলাই এ গৰম কৰিব, গৰম কৰিপে লাই তাৰ ওপৰত অকমান মৌ জুল দি দিব, মৌ জুল দি দিব দি পেলাই সেয়া অলপ এনেকে খাবচোন অলপমান, আপুনি বহুত সকাহ পাব মানে কাঁহৰ পৰা।
ঐ কলা তুলসী টো ল'ম নাই নে সেউজীয়া তুলসীটো ল'ম।
এ আপুনি ক'লাটো ল'লেও হ'ব। ক'লাটো বেছি ভাল গম পাইছে।
হয় নেকি।
থাকিলে ল'ব নহলে আপুনি বগাটোৱে ল'ব আৰু সেউজীয়াটো যে পাবও লাগিব নহয় কলাটো আছে নে নাই আপোনাৰ ঘৰত? অ', তেনেহ'লে আপুনি এই সেউজীয়াটোৱে খাব বুজিছে। হয়, হয়। বাকী আৰু কি কৈছে, কোনবিলাক? এ মই মানে এইবিলাক মোৰ মানে মোৰ মই মানে আগতে মানে আপোনাৰ বন ঔষধিত আপোনাৰ মই মানে পি এইচ ডি কৰি আহিছিলো। হয় হয়। তাৰ পৰাই মানে মই জানো আৰু। বুজিছে হয় হয় আপুনি এনে বাকী কি কৰি আছে এতিয়া?
মই এতিয়া বৰ্তমান অলপ গা শুই আছো বুজিছে মোৰ গাটো অলপ ভাল নাই যে।
অ', হয়, হয়, হয় জইনিং কে
জইনিং আপোনাৰ অহা মাহৰ এক তাৰিখৰ পৰা হ'ব।
অহা মাহৰ মানে আগষ্ট এক তাৰিখৰ পৰা আৰু ন বা ভালেই দিয়ক। আপোনাৰ আপোনাৰ তোৰ ভালে বাৰু দেই আপুনি হয়, হয়। আমাৰ বুজিছে এইটো বোলো পথাৰৰ পৰা আহিছে বোলো এতিয়া হাল চাল বাই আহি। কবাৰ কাৰোবাৰ গছৰ পৰা মধুৰিআম এটা লৈ আহিছে।
হয়।
সেয়া হে মোক দেখাই দেখাই খাই আছে। হয়, হয় সুধি আনিছে নে আপুনি ই চুৰ কৰি আনিছে? অ', গছৰ তলতে বোলে ৰখি আছিলে বোলে সৰি গ'ল বোলে বুজিছে।
অ', হয় নেকি?
তেনেকে আহি তেনে মূৰতে আহি পৰিছে বোলে। নাই নাই আপোনাৰ মানে মধুৰিআমটো বোলে নিজে বোলে হয় হয় নিজৰে পৰিছে বোলে আপোনাৰ তাৰ বোলে বহি আছিলে গছ তলতে হাল বায়। তাৰ পিছতে মূৰতে বোলে পৰিলে মধুৰিআমটো।
তেখেতৰ কপাল আৰু দিয়ক।
এডোখ দে। পিছ চাইডৰ পৰা অলপ কাটি দিব। নিদিয়ে বুজিছে। বুজিছা মই ক'লো পিছ চাইডৰ পৰা এডোখৰ কাটি দিয়কচোন। এতিয়া বুজিছে বহুত আকল পেতিয়া হয় ই মানে। মই ক'লো এডোখ এডোখৰ হয় হয় সেই কাৰণে চাকৰি এটা পোৱা নাই। এডোখৰ মধুৰিআম ক'লো পিছ চাইডৰ পৰা কাটি দিয়ক নিদিয়ে।
গৈছে এবাৰ।
কি কৰিছে বাৰু?
হয়।
মধুৰিআমটো আপোনাৰ মস্ত ডাঙৰ বুজিছে।
অ', এই মানে এটা মধুৰিআম খালে আপোনাৰ দুটা আপেলৰ সমান শক্তি পায় বুজিছে। আৰু মানে এই দুবৰি বন যে সেই দুবৰি বন যদি আপুনি সদায় যদি হাতডাল খাই। আপুনি আঠ কেজি আপেলৰ শক্তি খাই আছে।
অ', আচ্ছা হয় নেকি?
এইবিলাকো আমি জানো ন। অ', হয় মোৰ দেউতাকৰ দেউ আছিল ন মোৰ দেউতা।
অ', আচ্ছা আচ্ছা আপুনি মানে বহুত কথাই জানে গম পায়।
হয়, হয়, হয়। এ মোৰ মানে আপোনাৰ বেমাৰ নহয় আপোনাৰ বছৰ মূৰত আপোনাৰ এই কম বেছি পৰিমাণে হয় আৰু অলপ অলপ বুজচে। মোৰতো আজিলৈকে মোৰ জৰী নাই হোৱা মোৰ কেতিয়া জ মই নিজে পাহৰি গ'লো মই কালি গৰমত আপোনাৰ গৰম লাগে যিহেতু তো ঠাণ্ডা পানী খাই থাকো নহয় জানো। এই ঠাণ্ডা পানী খাওঁতে খাওঁতে কাহটো বহি গ'ল মানে বুজিছে।
একদম মানে আপোনাক ক'ব পাৰি বছৰত বেমাৰ হৈয়ে থাকিল।
হয়।
আমাৰ মানে মানে এতিয়া মানে মবাইলৰ ৰিচাৰ্ শষ হ'ল বুজছে। এ মাইক মানে সে পইচা সুধিব আহিছে বুজিছে। তাৰ পিছত সেয়া বোলো নিজৰ ইনকাম ধান্দা নাই পৈছে। তাৰ বোলে পইচা কেইটামান আছিলে সিমান লেপটপ এটা আনিলে যে
নাম কি নামটো কি লেপটপ তোৰ?
লেপটপটোৰ নাম হৈছে এচ পি।
এছপিড কি?
আপোনাৰ নামটোয়ে এছ পি।
আৰু হেৰি আপোনাৰ প্ৰচেছৰ কি?
পঁচাছ ছয় সেইখিনি মই বুজি নাপাওঁ বুজিছ নে।
অ' হয় নেকি।
হয় হয় মই ত্পতিলে মানে গ'ম পাম আৰু।
অ' অ' ঠিকে ঠিকে আছে দিয়ক ভাল লাগিল বাৰ খবৰটো শুনি।
কি কছে?
কবৰ শুনিব ভাল লাগিল।
হয়, হয়, হয়।
পাদা
এতিয়া মান মানে লপতপ আনিল। তাৰমানানে তাৰমানানে চলিবলৈ অসুবিধা বুজছে। এতিয়া মানে সি মেনে সেইকাৰণে মানে এ মাই পৰাই মানে আপোনাৰ বেলেঞ্চ ভাবলৈ পইচা লৈ পেলাই গৈ আছে আৰু।
হয় এ আমাৰো আপোনাৰ খেতি কৰি আছিলে।
আই হেৰি অ', আ আ আই হেৰি মধুৰাম বাৰু পালো খাবলৈ বুজিছে।
হয় হয় দিলে নেকি?
হয়, হয়, হয়, এই মায়ে মানে ক'ৰ পৰা আনিবলৈ মোকো দিলে বুজিছে।
হয়, হয়, হয় এয়া আমাৰো খেতি কৰিছো বুজিছে। তাৰপিছত মানে এয়া ট্ৰেক্টৰ দিয়ে হাল বাই আছে। মইয়ে পথাৰ পা আহিলো গৈ।
হয়, হয়, হয়।
হাল বাই আছে। তাৰপিছত আপোনাৰ আকৌ কালি মানে আপোনাক কঠিয়টো ৰোৱাম আৰু হয় মানুহে লগাব লাগিব।
হয় হয় হয় আপুনি এতিয়া চাকৰি কৰা মানুহ আৰু আমাৰ এতিয়া কি ক'ব আৰু নিজয়ে কৰিব লাগে বুজিছে।
হয়, হয়, হয়।
নহ'লে মানে একো একোৱে নাথাকে বুজিছে নে।
আপোনাৰ চাকৰি বাকৰি কেনেকুৱা চলি আছে?
এ মই চাকৰিতটো চাকে নকৰিমে নেকি বুজিছে।
পইচা বহুত কম দিয় মানে আপোনাৰ চৰী চাকৰি নহয় ন'। প্ৰায়ভেট হে আৰু হয়, মোৰ মানে আহাৰ যোৱাৰ লগত এয়া মানে নিমু নিচাৰ
সেইটোতো হয়ে, যদি হাতত যদি আপোনাৰ যদি অলপমান পইচা নাথাকে, জমা কৰিবলৈ তেনেহ'লে কুকুৰৰ পোৱালি চালা, দুখ পাই আছো বা ডিঙিত চালা।
হেল্ল', হেল্ল'। হয়, হয়, হয়, কোনোবাই কাজিয়া লাগি আছে নেকি আপোনালোৰ লগত?
আপোনাৰ ঘৰত, ঘৰত এতিয়া সকলোৱে ভাল ন'?
হয়, হয়, কোনে কাজিয়া লাগি আছে আপোনালোকৰ ওচৰ ফালে কোনোবা কাজিয়া লাগিছে।
হয়, হয়। অ', এই ডিঙিটো মোৰ মানে লৰচৰ কৰিব নাইপৰা যে শুওঁতে, এই ডিঙিটোতে অলপ বাহিৰ ফালে দি দিছে। এ, নকবা এইবিলাক।
অ', চৰ দুপাত লগাই দিব আপুনিও।
ক'ব আৰু বুজিছে, শান্তি নাইকিয়া হৈছে।
অ', নাল নাপাই নহয় এনেকুৱা কৰিবলৈ, হয়নে নহয়? হয়, হয়, হয়।
আপোনালোকৰ ঘৰত সকলোৱে ভাল ন'?
আহ, ভালেই, ভালেই, ভালেই।
অ', আপুনি এতিয়া চাকৰি কৰিব কেতা
আপোনাৰ ৰাতিপুৱাই যাব লাগে আপোনা আঠটা পোন্ধৰত গাড়ীত উঠি দিব লাগে।
অ', চাকৰি কেতিয়া শেষ হয়?
চাকৰি, চাকৰিটো আপোনাৰ ম ম শেষ হয়, অ', হেৰিতা মানত শেষ হয় আপোনাৰ উ, ঘৰ আহি পাওঁতে। আপোনাৰ সাতটা আঠটা বাজি যায়
আপুনি চাকৰিটো দি দিয়ে নে, এ হেৰি চাকৰি যে কৰে হয়
হয়।
দৰমহা কিমানকে দিয়ে?
ছশ টকা। হেল্ল', হেল্ল'।